অ
কি কৰিছা।
অ শুনিছানে মাত তো
শুনিছোঁ শুনিছোঁ।
অ ন প্ৰথম অহা নাছিল মানে মই সেইকাৰণে মইলো তুমিও শুনা নাই বুলি ভাবিলো মই তোমাৰ মাততো নো
এ অলপ নেটৱৰ্কৰ প্ৰব্লেম দি আছে এইকেইদিন
ফোন দি থাকিলে এনেও হয় বাৰু- উম গৰম কেনেকুৱা অ ভাত খালো খালো ৰুটি খালো।
মই ৰুটি খালো
উম এ মাজে মাজে আমাৰ প্ৰায়ে হয় ৰাতি গৰম হলেও হয়। টো আৰু
অ ইয়াত আজি গৰম নাছিলে এতিয়া বৰষুণ দি দিলে যে অলপ- ঠাণ্ডা পৰিছে।
উামো হিংসাই লাগিছে আমাৰ ইয়াত চুটি ফটি মানুহ থাকিব পৰা নাই বৰষুণৰ বৰতোও নাই অ
বহুত ডাঙৰ বৰষুণ দিছে আৰু
হয় নেকি চাৰিদিনমান নাই ইয়াত
দিব চাগে। কোনোবাখনত বক খং উঠে বতৰটো আহো আহো কৰে উৰুৱাই লৈ গুচি যায়গে যে কোনোবা।
ব খং উঠে ব খং উঠে আজি ভাতি পেলাই অৱশ্যে বতাহেজাক মাৰিলে বাৰু
উম
এ তামোল এখন খাইছো এনেকুৱা মই কিনা তামোল খাব লগা হৈছো এ ৰুটি খাই লৈ পেলাই তামোল অকণ খালো। মূৰত ধৰিমো অকমান আগত হাহাকাৰ হা হা।
তইতৰ ঘৰত তামোল গছ নাই।
এয়া তামোলৰ বাগানে আছিল দেখোন তুমি গম নোপোৱা ন উম তোমালোকৰ মায়ে জানে তামোলৰ বাগান আছিলে মস্ত বাগান এখন কিমান টকা পাও জানানে কেৰকেটোৱা সোমাই দুবছৰ হৈছে। কেৰকেটোৱা সোমাই তুমি বিচ কৰা মানে এতিয়া কি হৈছে মই নাজানো এ প্ৰায় গাও বিলাকত কেৰ্কেটুৱাটো বহুত হৈছে তাকে সেইটোৱে নাৰিকললৈকে খাই তুমি জানা নে
এ কেনেকে পাৰে এটা নাৰিকল সিহঁতে দাতে হেৰি
আচৰিত কথা খুলি খুলি নাইকিয়া কৰি দিয়ে এই মোৰ বাইদেউ এজনী ঘৰত যে শুকান নাইকললৈকে খুলি খাইছে ফুলি পেলাইছে সিহঁত তাত টো অগণন কিন্তু আমাৰ পালেহি যেতিয়া এতিয়া চবে ৰাইজে ভয় কৰিছে আৰু মানুহে যে এতিয়া পালেহি যে সেইটোত একযুত বহুত বংশবিদ কি হয় গম পোৱা নে নোপোৱা
হেৰি তামোলৰ এনে চিজন আছে নে এনেকুৱা এটা সদায় মানে বছৰ গোটেই বছৰে হৈ থাকে
নহয় গোটেই বছৰ নহয় নহয় তামোলৰ ছিজনতহে লাগে চিজনত এতিয়া এইটো চিজনত ধৰা হেৰি হ'ল আৰু বেছিকৈ এতিয়া বুঢ়া তামোল আৰু তামোল যে বুঢ়া তামোল বুলি কয় তুমি নোখুৱাইছ
কেৰকেটোৱাই কেঁচা তামোলটো খায় নে বুঢ়া তামোলটো খায়
ন বুঢ়া তামোলতটো কেনেকে পাব খাবলে ন পকিবলৈতো নাপায়ে য'ত কেৰ্কেটুৱা বেছি বাঢ়িছে। তাত তামোল পকিবলৈ নথয় তাৰমানে কলিতে খাই দিয়ে কলিতে মানে সিহঁতে সেই হেৰিটো যে এই যে বগা অংশতো যে তামোলৰ দেখিছানে কেঁচা তামোলৰ বগা অংশটো দেখিছা বাপু অ হেফালে দি খুলি খুলি খাই পেলাই পেলাই পেলাই থৈ দিয়ে আনকি পকা চিজনতো মই সেইটো আমাৰ এইফালে মই সেইটো পোৱা নাই বাৰু আমাৰ ইয়াত আহিছেহে যেতিয়া বাঢ়িবহে এতিয়া আৰু এই বাইদেউজনীৰ ঘৰত সেইফালে দেখিছো পকা তামোলো খুলি খুলি তোমাৰ যেনেকে খ মান এ কি ক'ম বাকলিলেকে ছাল বাকতি নিক পতাই পেলাই থৈ দিয়ে তলত পেলাই পেলাই থৈ দিয়ে বহৰ দুখ লগা ঘটনা গম পাইছে না আৰু মাৰিবলৈকো নহয় নহয় এইবিলাক মাৰিবলৈকো বেয়া লাগে। কেনেকে খেদিব পৰা যায় এই জাক জাক আছে সিহঁতৰ তাত জাগ জাগ
আৰু এইবোৰ সৰু ন ইহঁতৰ চাইজটো ইহঁতক ইমান জল্দি অতুয়াব কবও নোৱাৰি কাৰণ বহুত সিহঁতৰ মান বহুত আচ পৰিমাণ কি এই তামোলৰটো তামোলৰতো লাভো বহুত হ'ব ল তোমাৰ কাৰণ আমাৰ মানে আমাৰ দু তিনি চাৰিডাল মান আছে তামোল গছ সেইকেইডালে কেতিয়াবা মানুহ আহিলে লাগিলে বেছি দিয়ে সেইকেইটাতে বহুত টকা পাইচোন
অ বহুত তাৰ মানে যদি বাগান থাকে তাতো লাখৰ ওপৰত যাব। ডাঙৰ বাগান হ'লে লাখৰ ওপৰত যায়। সেই চিজনতটোত মানে গোটেই বাগানখন চাব বেপাৰী আহি তামোল চাব যে আইডিয়া কৰি লব' সিহঁতৰ আইডিয়া এটা থাকে নহয় জানা নে নাজানা
অ থা আৰু ইহঁতৰ ইয়াত ডিমাণ্ড কম নহয় ন ডিমাণ্ড বহুত হাই ত' মানে আহিলে লৈ যাবই
লৈ যাবগে দৰদাম কৰিব তাৰ পিছতে সেইদিনা নহলে দু দুদিন পাছত আহি পাই লৈ যাব আউ গোটেই বা হেৰি গছবিলাক চাফা কৰি পেলাই সিহঁতৰ পফিত থাকে নাথাকিলে জানো সিহঁতে তেনেকে কিনি পেলাই লৈ যায় ইাৰ মেহনত কৰি।
সিহঁতে আমাক এতিয়া যিটো দিয়ে সিহঁতে তাকো এটা প্ৰফিটত গৈ বেচেগে গৈ।
দিবই লাগিব, দিবই লাগিব। নহলে সিহঁতে ব্যৱসায় কৰা হেৰিটো হল কি? হয়নে নহয়?
উম
আমাৰ, আমাৰ ধৰা ঘৰত হৈছে কাৰণে আমি বেচিছো আমাৰ গাত লগা নাই। এটকা কম হলেও গাত নালাগে। কিন্তু সিহতে যে কিনি নিব লোকৰ বাগানৰ পৰা বস্তু এটা সিহঁতেটো বেছি দামত বেচিবই লাগিব। সেইকাৰণে বেছি দামত কিবা কাৰণে বেচা নগ'লে সিহতেতো মাৰ খাব ন! সেইটো কাৰণে সিহঁতে যিমান পাৰে কমাবলৈ চেষ্টা কৰে কিনা বস্তু। কিনোতে। গম পাইছা নে?
অ মানুহেও কেতিয়াবা উৎপাতত থাকে। কেৱল আপোনাৰ এই কম দামতে দিও দিয়ে। হ'ব লৈ যায় অ। সেনেকেই গোটেই চাইকেলটো চলি আছে আৰু।
উম, উম।
হা।
তাকে মানে ভাবিছো এতিয়া বৰ ডাঙৰ সমস্যা কৰি পেলাইছে নাৰিকলো বোলে মই গৈ দেখা পোৱা নাই। নাৰিকলো বোলে হেনো, তাত নাৰিকল গছু আছে। যে খুলি-খুলি, পেলাই-পেলাই থৈ দিছে।
পিছে, ৰাম কম ডেঞ্জাৰ কেৰ্কেটুৱা হ'ব লাগিব নে।
আচৰিত। অ, এইটো প্ৰানী বৰ আচৰিত পানী। তাকেই এতিয়া বৰ ডাঙৰ কথা হৈছে নহয়। হা হা?
কেৰ্কেটুৱাটো সাপো মাৰে। অ নেওলে মাৰে
নেউলে -নেউলে মাৰে, নেউলে অ। নেউলটো ডাঙৰ বাৰু অলপ। কেৰ্কেটুৱাতকে। নাই এইবিলাক বৰ, অ অকমান আৰু বান্দৰ ঠায়ে ঠায়ে বান্দৰ হৈছে বান্দৰৰ পৰাটো একোৱেই নাথাকা হৈছে। কি হৈছে মানে এতিয়া মানুহে। উম
সেই, সেয়া বহুত আছে এতিয়া অকমান কমিছে গছ কেইডাল কাটি দিলে যে বেক চাইডে। আগতে ইমানেই বান্দৰ খিৰিকিদি, খিৰিকিদি হাত সোমোৱাই সোমোৱাই উম, বস্তু লৈ যায়। খিৰিকিদি হাত সোমায় এদিন কিবা বাতি এটাত ভাত থৈছিলে, গোটেই ভাত গাল হাতেদি খিৰকিদি হাত সোমায় সোমায় খাই
মানুহবোৰ
আৰু একেটা মানে প্ৰকাণ্ড গেং মানে একে, আঠ-নটা আহে একেলগে।
উম উম, আমাৰ ইয়াত নাই যেনিবা দুটায়ে দেখিছো। কবাৰ পৰা আহি, তাৰপিছত এতিয়া আজি অলপ দিনৰ পৰা এটাই ঘূৰি ফুৰিছে। এটাই কি কৰে জানা? ওৱালে ওৱালে মই সেইদিনাখন কলৈ যাবলৈ ওলাই কাপ পিন্ধিবলৈ লৈছো। তা
এই কাষৰ মানুহ ঘৰে আহ আহ, এনেকে মানে হুলস্থূল কৰি চিঞৰি আছে। মই বোলো ইমান কিয় চিঞৰিছে। খিৰিকী পা ঘৰ খিৰিকি ওচৰলৈ গৈ চাইছো আউ। এ খিৰিকীৰ পোনে পোনে ৱাল খনত বহি লৈছে। আমাৰ পাকঘৰৰ ফালে মোখ কৰি। বহি লৈ মস্ত ভাতৰ চপৰা এটা দুই হাতে ধৰি লৈ পেলাই খাই আছে, বগা ভাতৰ চপৰা এটা। উৱ, মই চিঞৰ মাৰি যে নিদিলো। খিৰিকী খনৰ মোক কাকনো মাটি আছে ইহঁতে এনেকে বুলি পেলাই পাকঘৰলৈ সোমাই গৈছো। ও আৰু। খিৰিকীখন খোলা হৈ আছে। চাইছো পোনে পোনে ঔ উশাহ আনি মই বোলো চাহ একে চিঞৰ মাৰি দিছো মই। গম পাইছা নে?
উ
তাৰ পৰা মই বোলো, ভয় এই হয় দিয়া ন কিটো মূচনত থাকে যে একেবাৰে। ভাও ভাংগঠি কৰি উম হয় দিয়া
ভাত কি দি খালা?
নহয় ৰুটি খালো। ৰুটি খালো হেৰি এই চব মিক্স চব্জি কৰিলো। চব মিক্স দি পেলাই উম। তোমালোকৰ ৰুটি নে ভাত।
ৰুটি খালো ৰাজমাহ বনালো।
অ কৈছিলা দিয়া। উঠনি, মই প্ৰথম সুধোতে ভ ৰুটি খালো বুলিয়ে কলা মোক ন ফোনটো কৰোতে। পাহৰিয়ে থাকো আজিকালি পাহৰা সিটো বেছি হৈছে নহয় অকমান। বয়স হৈছে যে।
হ'বয় আৰু আমিয়ে পাহৰি থাকো।
হয় হয়। মাহঁতে খালে নে নাই?
খালে এতিয়া খাইছে।
অ এতিয়াহে খাইছে। হয় আমাৰো দেৰি হয়। অ অ, আমাৰো দেৰি হয় কিন্তু আজি আমাৰ সোনকাল বেলেগ দিনত তুলনাত।
উম।
খোৱা বোৱা খোৱা বোৱাটো।
এতিয়া শুবা নে কি কৰিবা?
এতিয়া মই নুশু বাৰু অকমান সময় ৰম বাৰু।
অঁ।
ৰৈ মেলি পেলায় তায় তাৰপিছত ঔষধো খাব লগা হৈ আছে ঔষধ খাং ক।
কেইটামান বজাত খোৱা।
মোৰো চাৰে এঘাৰটা সদায় হয়, কেতিয়াবা বাঢ়িছেহে। কালি পৰহি এঘাৰটা পঞ্চল্লিশ হল, তাৰে দুদিনৰ আগত আকৌ আকৌ বাৰটা বাজিলে সেই বাৰটা দুদিনে বাজিছে বাৰু।
অঁ।
পচৰাচৰ বাৰটা মান নাবাজে বাৰু। কিন্তু এঘাৰটা চাৰে এঘাৰটা হয়। মানে মেক্সিমাম হয় আৰু এঘাৰ দ।
মইতো আজিৰ দিনত বহুত। তেহ শুই দিলো, এতিয়া ৰাতি টোপনি নাযাব তাকে পঢ়িকে থাকিব লাগিব।
উ দিনত শুবলৈ সমানে পালো আজি যিগাও কাম আৰু।
নাই নাই ইমান, অত্যাচাৰকে শুব নাপায় দেই।
তুমি বহুত তিনি ঘন্টা বহুত বেছি শুইছা তুমি।
মোৰ চোৰ একে উন্দোলাই আহিছে গোটেই। পাগল হৈ গৈছোগে মই বহুত বেয়া, এতিয়াও লাগে।
এলাৰম দি থবা দিনত শুলেও যদি সাৰ নোপোৱা।
মোৰ মানে কি হয় সদায় টিউচন থাকে ন। গৈ দিওঁ আজি কিবা নাছিলে মানে কিবাকে হেৰি পোৱা দি পালো মানে একদম ইমান শুই দিলো। নাই নাই আজি পৰা মই বিচনালেই নাযাওঁ।
হয়। হে।
দিয়া তুমি এতিয়া মই অকনমান পঢ়ো পঢ়ি
অ হয় দিয়া তোমাৰ তোমাৰ হেৰিও পালেহি নহয় ন এই পৰীক্ষাওটো পালেহি
তেইছ তাৰিখে
তাকেইতো হ'লেও দিন নায়ে দেখোন
পালেহি
এ নিমকে আৰু কি হক
উ ভালকে প্ৰিপাৰচনতটো হৈছে নে নাই পিছে
প্ৰিপিয়েচন মানে মাজত একমাহ গেপ পৰি গ'ল একদম পঢ়িব নোৱাৰিলো এতিয়া পঢ়িছে
ঠিক আছে ঠিক আছে ভালকে পঢ়ি পৰীক্ষাটো দিয়া শুভেচ্ছা থাকিল দেই উম উ গুড নাইট জান